হেল্ল',
অ',
ঔ কি খবৰ?
ঔ আছো ৰবা এনে, তোমাৰ কি খবৰ পিছে?
অহ বাকী কি কৰি আছা এ?
এ এনে পঢ়ি আছোঁ ৰবা।
পঢ়ি আছা?
অঁ।
কি পঢ়ি আছা হে?
এ এনেই কিবা কিতাপ এখন ওলাই লৈ কিনে এনে পঢ়ি আছো আৰু।
অ।
তুমি?
হে মই আচো ৰ'বা এনে বহি আছোঁ, ঘৰতে কি কৰিব আৰু।
অ', অ', খালোঁ দিয়া, তুমি খালানে নাই?
খালোঁ, খালোঁ এই অলপ আগত খাই উঠিলো ৰ'বা, বাকী মই এটা মানে অলপ আগত আৰু এটা মানে ভিডিঅ' চাই আছিলো আৰু ক'বলৈ গ'লে। আমাৰ এই যিটো বিহু আছে সেই বিহুৰ ওপৰত আৰু বিশেষকে তোমাৰ এই যিটো ভোগালী বিহু।
অ', অ'।
ক'ত? তুমি কিবা জানা নেকি ভোগালী বিহুৰ বিষয়ে বা তুমি কিবা নজনা আছে নেকি বা তুমি তুমি কিবা জানা বা নজনা সেয়হে আলোচনা কৰো দিয়া অলপ, কি কোৱা?
অ' পাৰি পাৰি। তাকে ভোগালী বিহু বুলি ক'লেতো আমি সকলোৱে জানোৱেই দিয়াচোন। মাঘ বিহুকে আমি ভোগালী বিহু বুলি কওঁ আৰু মাঘ মাহৰ সংক্ৰান্তিত ভোগালী বিহু পালন কৰা হয়। আৰু বিহুতো আমি সকলোৱে ধুম ধামেৰে পালন কৰি আহিছোৱে। আমি সকলোৱে দেখিছো। আৰু আমাৰ ঘৰতো বিহু মাঘ বিহু আৰু বা ভোগালী বিহুতো বহুত ধুমধামে পালন কৰা হয় আৰু। চিৰা, মুড়ি, তেল পিঠা, নাৰিকল নাৰিকলৰ লাৰু, ঘিল পিঠা সকলোবোৰ বনোৱা হয়। আৰু মাঘ বিহু বিহু বুলিলে আৰু কি খেতিয়কে ধান চপাই ঘৰত আনে। সেইয়ে সকলোৱে মনৰ আনন্দ আনন্দৰে ভৰি পৰে আৰু মনবোৰ। ত' বহু বছৰৰ মানে বছৰ যদি কষ্ট কৰাৰ পিছত সেই সময়খিনিত সকলোৱে মিলি এটা মানে ভোজ ভাত খাই আৰু এটা উট্ উৎসৱ পালন কৰে যাতে আ আগন্তুক বছৰত আকৌ বেছিকৈ উৎপাদন হওক সেনেকুৱা। সেয়াই আৰু কি বুজিবা আৰু ভেলাঘৰ জ্বলাই, মেজি জ্বলাই।
হয় দিয়া একদম ঠিক কথা কৈছা। বাকী তোমাৰ আমাৰ যিটো মাঘ বিহু তুমি জানাই কিমান মানে অ গুৰুত্বপূৰ্ণ বা কিমান এটা মানে অসমৰ যিটো জাতি আছে সেই অসমৰ জাতি কাৰণে কিমান প্ৰধান হয় আমাৰ কাৰণে। ত' যিহেতু জানে বিহুৱে আমাৰ প্ৰাণ বুলি কওঁ আমি সকলোৱে। ত' তাৰ ভিতৰত এটা অন্যতম বিহু তোমাৰ ভোগালী বিহুতো জানেই সকলোৱে আমি অসমৰ মানুহে জানে ত' ভোগালী বিহুতো তুমি ক'লাই তোমাৰ যিটো আমাৰ পোহৰ অহ' পুহ মাহত যেতিয়া লাষ্ট হয়, সেই দুমি বুলি কয় তো যিটো উৰুকা আৰু উৰুকা বুলি কওঁতো সিদিনাৰ পৰা আৰু আৰম্ভ হৈ যায় আৰু। তো তোমাৰ সিদিনাটো জানে তুমি কি কৰা হয়, সিদিনা তোমাৰ সকলোৱে মিলি লগ পাত মানে লগ ভাত খোৱা যায় আৰু সকলোৱে ঘৰ ঘৰখনত মানে মাছ, মাংস সকলো ধৰণৰ মাংস বা তোমাৰ মাছ হওঁক ডাঙৰ ডাঙৰ মাছ বা তোমাৰ মাছ, মাংস নোখোৱা বিলাকক পোৱা পণীৰ বা অন্যান্য যি বিলাক অ'। অ' আৰু আৰু যোনে মাংস নাখায় আৰু তেওঁলোকৰ কাৰণে বস্তু অনা হয়। মানে সেইদিনা আৰু মানে এটা বেলেগে আৰু খাদ্যৰ উপভোগ কৰা আৰু মানে লগ ভাতৃ লগত বুলি কৈ দিয়াচোন। কিন্তু জানে চাগে লগ ভাত খাওঁ। আমি সেয়ে বাকী আৰু ক'বলৈ গ'লে বিহুৰ বিষয়ে তোমাৰ জানে তুমি মাঘ বিহুত আহ আমাৰ মাহঁতে কি পিঠা বনাই পিঠা পনা বনাই। পিঠা পনা মানে বিভিন্ন ধৰণৰ পিঠা হওঁক বা তোমাৰ তেল পিঠা বা তোমাৰ এই নাৰিকলৰ পিঠা পিঠা বা তোমাৰ তিলৰ পিঠা বা লাৰু লাডু দি লাৰু আ লাৰু বনাই নাৰকলৰ লাডু ৰহক তিল লাৰু হওঁক গুড় লাৰু অনান্য এই এই বিলাক বনা আৰু আৰু তোমাৰ অ'। তুমি ক'লে যে আৰু সেই মাঘ বিহু যি আছে এই মাঘ বিহুত তোমাৰ যিটো অ' ভেলা বুজি হওঁক বা ভেলা ডাঙৰক এই ভেল বুজি বা ভেলা ঘৰ বনাই দিয়াচোন, সেইটো এটা আমাৰ আগৰ পৰা চলি অহা পৰম্পৰা ল'বলে তোমাৰ ভেলা বুজি যিহেতুো জানাই ভেলা বুজি বা টো আমাৰ যিটো অহ' লোৱাৰ আচাম আছে আৰু যিটো মধ্য বা তোমাৰ যিটো নামনি অসম অসম নামনি অসমত তুমি তাতো তোমাৰ খেৰ হওঁক বা তোমাৰ এই যিটো নাৱৰা বুলি কয়। তোমাৰ এই ক কল গছৰ যি এইবিলাক থাকে আৰু অ যিটো শুকাই চাপ পাতবিলাক তো সেই পাতেদি মানে এইবিলাক বনায় আৰু বনাৰ পিছত যেতিয়া ৰাতিপুৱা শুই উঠে আৰু উৰুকাৰ পিছদিনা আৰু সেই জ্বলাই দিয়া হয় ত সেইবিলাক আৰু ততে তোমাৰ মাহ হওক বা তিল এনেকুৱা ছটিয়াই দিয়া হয়, এহ তাৰপিছত সকলোৱে গাঁৱ মিলি মানে পথাৰত তোমাৰ সেইটো জ্বলাই দিয়া হয় ডাঙৰকে এটা বনাই আৰু সকলোৱে নিজৰ কেতিয়াবা ঘৰত ঘৰে ঘৰেও বনাই বা তু এটা ডাঙৰ কে এখন সমাজত আৰু এটা ডাঙৰ কে এটাই বনাই ডাঙৰ কে আৰু অ পথাৰত। বা তোমাৰ এটা এনেকোৱা, ঠাই এডোখৰত আৰু য'ত তোমাৰ আগৰ পৰা সেইটো প্র পৰম্পৰা চলি আহিছে ত সকলোৱে ৰাতিপুৱা গা পা ধুই পুৰা নতুন কাপোৰ পিন্ধি, নতুন এই পিন্ধি পুৰা জুই হেকিবলে যায় আৰু আমি তা বাকি ব তোমাৰ যিটো উজনি অসম আছে উজনি অসমতো জানাই চাগে তুমি তাতে তোমাৰ এ অ আ মাছত এডাল কলগছ পুতি কিনে সেনেকে খৰি দি পেলাই আৰু তাত তাতে সেনেকে জ্বলায় আৰু, উজনি অসমত বাৰু যিটো বিহুৰ প্ৰকপ আছে সেইটো বাৰু অলপ বেছি বাৰু নামনি অসমতকে তাতে তোমাৰ আগ আগৰ যিবিলাক পৰম্পৰা সেইবিলাক তাত উজনি অসমৰে আছিল এই ধৰি লোৱা তোমাৰ এই মাঘ বিহুৰ ম'হ যুঁজ হওক, বা অন্যান্য যিবিলাক আৰু অ-অনুষ্ঠান আছে সেইবিলাকো তোমাৰ উজনি অসমত বেছিকে পালন কৰা হয় আৰু, বাকী মাঘ বিহুৰ কথা নৌ কি ক'ম মাঘ বিহুত তোমাৰ জানাই মই তো আৰু অলপ আগত ক'লো যে ভেলা ঘৰ ভেলা ঘৰটো জানাই কি কৰে ভেলা ঘৰত মানুহে ৰাত তি সিদিনা থাকে, বা তোমাৰ তাতে জুই পোৱাই কিনে নাৰো চাৰো পাৰী সেনেকে সকলোৱে অল সমাজ এখনত মানে যিবিলাক ডেকা গাভৰু আছে আহ মানে ডেকাসকলে থাকে আৰু তাতে ত' সকলোৰ নিজৰ নিজৰ ঘৰতো বনাই ত' ঘৰতো এওঁলোকে থাকে এদিন বা দুদিন এনেকে, তাতে জুই পোৱাই তোমাৰ আমিতো সৰু থাকোতে কি হৈছিল মানে আমি এই ঘৰৰ ওচৰৰ বা তোমাৰ ঘৰৰে এই গছৰ ডাঙৰ ডাঙৰ মূৰা হওক বা তোমাৰ এই যে বাঁহৰ মূৰা থাকে সেইবিলাক উঘালিবলৈ যাও ত সেইবিলাক সিদিনা জ্বলাই আৰু মানে তোমাৰ আৰু তোমাৰ জানা তুমি এই মাঘ বিহুত তোমাৰ আহ কিমান সেই কি বুলি কয় খৰি চুৰ কৰা আছিল আগতে এতিয়া বাৰু নকৰে এতিয়া আৰু কমিছে এইবিলাক কিন্তু আগতে আমি সৰু থাকোতে এই ডাঙৰ ডাঙৰ ল'ৰাসকলত ডেকাসকলৰ লগত গৈছিলোঁ আৰু পাছে পাছে। খৰি চৰি চুৰ কৰি সেইবিলাক আনি বেৰা হওক সেইবিলাক আনি যাতে অ যিটো যো পেলাই দি কিনে পুৰা ৰাতিটো এনেকে জাগি থাকে আৰু ৰাতিটো ফূৰ্তি কৰি থাকোঁ আৰু, বাকি অ তুমি কি পিঠা খাই ভাল পোৱা? পিছে মানে তুমি পিঠা চিঠা বনোৱা নে? নে খাই ভাল পোৱা পোৱা বেছি?
মই পিঠা বুলিবলৈ ক'লে মই মানে পিঠা খাই ইমান ভাল নাপাওঁ, আৰু বনাই ভাল পাওঁ বাৰু কিন্তু খাই ভাল নাপাওঁ কাৰণ কিবা পিঠাটো মোৰ শুকান শুকান লাগে আৰু কিবা মই মোৰ মানে হজম নহয় টাইপ লাগে ত' মানে মই পিঠা, সিমান মানে ভাল নাপাওঁ কিন্তু তেল পিঠা বা, আহ ধিলা পিঠা অ বেছিকে কেতিয়াবা খাওঁ আৰু বা এখন দুখন কিন্তু মানে এই যোনটো অকল শুকান গুচ চাউলৰ গুৰিৰ পিঠা থাকে যে সেইটো পিঠাটো মই খাবলে বেয়া পাওঁ, আৰু তুমি কত? মেজি জ্বলা সময়ত আমাৰো একেই হয় দিয়াচোন ৰাতিপুৱা উঠি আমি মেজি জ্বলাওঁ সকলোৰে মেজিৰ জু ইত সেৱা লয়। আৰু মেজি জ্বলোৱা সময়ত আমি সকলোৱে মংগলৰ সুখৰ কামনা কৰোঁ, সেইটোৱে আৰু-আৰু মাঘ বিহু বুলি ক'লে, এই উৰুকাৰ নিশাৰ মজাটো আৰু কোনেনো আৰু হেৰি তল পেলাব পাৰিব। আৰু গাঁৱততো সেইবিলাকৰ মজাটো অলপ বেছিয়ে দিয়াচোন আমিও আগতে সেনেকে গোটেই ৰাতি জুই পোৱাই বা গোতেই ৰাতি কথা পাতি, এ হাঁহি ধেমালি কৰিয়ে কটাইছিলোঁ। অৱশ্যে, সেয়া মাঘ বিহু কেৱল খোৱা বোৱাৰে উৎসৱ নহয় দিয়া ই আমাৰ কৃষি সংস্কৃতিৰো প্ৰতীক দিয়াচোন। সেইটো আমি জানোৱেই আহ কৃষিৰ চপোৱাৰ সময়ৰ পিছতে আমি মাঘ বিহুতটো পালন কৰো, ত কৃষকসকলে সেই ধান চপোৱাৰ পাছতে কৃষকলে হেয়া আনন্দৰে সেই উৎসৱটো পালন কৰে আৰু আৰু মাঘ বিহু মানুহৰ একেলগে মিলি থাকিবলৈ মিলা প্ৰীতিকে থাকিবলৈ মানে শিকায় অ' এটা সুন্দৰ পৰম্পৰা আৰু অসমৰে যত অ আমি গোটেই মানুহ বিলাকক সযতনে ৰক্ষা কৰিব পাৰো আৰু একেলগে ত' সেইয়ে আৰু উ মাঘ বিহু ক'বলৈ গ'লেহে সেইখিনিয়ে কথা আৰু মাঘ বিহুত যোনদিনা মেচি জ্বলোৱা হয় সিদিনাখনে আমাৰ মানে এটা নিয়ম আছে আৰু আমি মেজি জ্বলাৰ পিছত মেজিৰ যোনখিনি জুইৰ পিছত এ ছাই খিনি ওলাই চাইৰে আমি সকলোকে সৰু বিলাকে ডাঙৰক ফুট দিওঁ তাৰ পিছত। আৰু সৰু বিলাকে ডাঙৰ বিলাকক সেৱা কৰো যিমানেই মানে আমাৰ ডাঙৰ নহয় কিয় ককা আইতাহঁতে ককা আইতাহঁতৰ ডাঙৰৰ বোৰক সেৱা কৰে আমিও আমাৰ। ডাঙৰ বিলাকক সেৱা কৰো আৰু অকল সেইখিনি সময়তে নহয় আমি সিদিনাখনে গোটেই ঘৰে ঘৰে যাই ডাঙৰ বিলাকক সেৱা কৰো স সিহঁতৰ পৰা তেওঁলোকৰ পৰা আশীৰ্বাদ লও সেয়া আৰু পিছ আগদিনাৰ যোনদিনা উৰুকাৰ দিনা ৰাতি তাৰ আগ ৰাতি খোৱা যোন বিলাক আঞ্জা থাকে নেক্সট দিনা আমি সেইবিলাকেৰে আৰু ৰাতিপুৱা ভাত খাওঁ আৰু কিছুমানে নাখাই দিয়াচোন কিছুমানে আহ জ জলপান খাই বহুতে আৰু দটো আমি সেনেকে ভাত খাওঁ আৰু
হয় দিয়া মানে যিটো তোমাৰ মাঘ বিহুৰ সময় যিটো আনন্দ আৰু তোমাৰ এই মাঘ বিহুৰ মানে উৰুকাৰ আগদিনা যিটো বজাৰ হয় আৰু সকলো ঠাইতে যিটো বজাৰ হয় উৰুকাৰ আগদিনা। সেই বজাৰখন কিন্তু চাবলৈ বহুত ভাল আৰু ইমান মানুহৰ ভিৰ এইবাৰ আমাৰ মানে তোমাৰ বজাৰত আৰু মানে এনেকুৱ মান ভিৰ হৈ গৈছিল এনেকুৱা গাড়ীৰ জাম হৈ গৈছিল মানে মানুহ বিলাক অহা যোৱা কৰিব। সেনেকুৱা আৰু মানে তোমাৰ কি চাবা তাতে বজাৰখনত মানে উৰুকাৰ আগদিনা যিটো। বজাৰ হয় আৰু তোমাৰ মঙলবাৰে বজাৰ থাকে কিছুমান ৰবিবাৰে বজাৰ থাকে বা। তেনেকে সকলোৰে এটা সকলোৰে ঠাই এ এটা এটাম বজাৰ থাকে আৰু ত আমাৰ ঠাইত আৰু জ হয় এটা টাইমত আমাৰ তো মংগলবাৰ আৰু শনিবাৰে হয় ত তাৰে যিটো উৰুকাৰ আগদিনাৰ যিটো। যি বজাৰ য হাঁহ চাবানে তুমি মৰ্গী চাবা নে তুমি গাহৰিছ হওক বা তোমাৰ অন্যান্য মাছ হওক মাংস হওক কি চাবা তুমি মানে মানে চব্জিৰ পৰা আদি কৰি মিঠাই হওক তোমাৰ যিবিলাক গেলামালৰ সামগ্ৰী আছে সেইবিলাকৰ পৰা হওক মানে মানুহৰ একদম ভিৰ আৰু সকলোৰে হাতে হাতে ত'লে হাত থাকিবই আৰু বজাৰত সনেকুৱা আৰু জানে তুমি অ হাঁহ কোমোৰাটো কিমান খাই অ মাঘ বিহুত ত' সেইবিলাক আৰু মোৰো তোমাৰ প্ৰিয় হাঁহ কোমোৰা ত' ক'বলৈ গ'লে আৰু মাঘ বিহুতটো এটা মানে অসমৰ এটা অন্যতম উৎসৱ ব বুলিুলও ক'ব পাৰিবা আৰু মানে এইটো মানে অসমৰ কাৰণে এটা সতক আৰু যে অসমীয়া হিচাপে এজন গৌৰৱ আৰু ক'বলৈ গ'লে বাকী হ'ব দিয়া নহলে আজি আজিলৈ থৈছো আৰু
অ দিয়া হ'ব দিয়া